হেল্ল'।
অ' কি কৰি আছে
অ এয়া ৰবা এয়া এই মাত্ৰ ৰুটি খালো
আচ্ছা আচ্ছা
আজি ভাত নাখাও মানে সদায় নাখ হা মাজে মাজে খাওঁ আৰু উম আ খাওঁ
ঠিকেই আছে
এইমাত্ৰ অ' অ' খালা ন
আজি তাৰমানে দেওবাৰ যে, মাংস অকমান আনিলে সেয়ে মাংস বনাই খালো আৰু ভাত
অ'
উ হ হ দেওবাৰে দেওবাৰে মানে মাংসটো চলে আমাৰ
চলে ন উ আমাৰ বাৰ বুলি নহয় মাজে মাজে খোৱা যায় আজি মানে দিনত মাছ ভাত খালো তাৰপিছত, বতৰটো অকণ সেই কাৰণে, অকলে বোলে হেৰিয়, খাওঁ ৰুটি খাওঁ এনেও মাজে মাজে ব পোৱা যায়
অ আমাৰ মাজে মাজে হয় মানে দেওবাৰতটো মানে কমন আৰু থাকে আৰু। অহ, দেওবাৰে আহিব সেইকাৰণে।
অহ, যাব লাগিব। ঘৰত নিৰামিষ খাই গলেও হ'ল। হেল্ল'।
তাকে আপুনি ফোন কৰিলে ভালে হ'ল মই মানে কথা এটা ভাবি আছিলোঁ আমাৰ মানে ওচৰতে মানে বিয়া এখন আছে এ ভাইটি সম্বন্ধীয় ভাইটি আৰু তাকে মানে উম প্ৰেজেন্ট টো কি দিলে ভাল হয়! তাকে ভাবি ভাবি পোৱা নাই আপুনি কি ভাবে মানে মানে ওচৰ চুবুৰীয়া আৰু ভাল চিনা জানা তেনেকুৱা ভাই। প্ৰতি জনো ভাল মাত বোল কৰে তাকে আৰু বিয়া বুলি টো যিকোনো বস্তু দিব ভাল নালাগে।
অ' টাৰমছটো ভাল আৰু
ভাল ভাল ভাল আমাৰ গোটেই ঘৰৰে হওক ওচৰ চুবু, মানে গোটেই পৰিয়ালটোৰে। তাকে ভাবিছো এতিয়া ই মানে প্ৰেজেণ্ট এটাটো দিব লাগিব, বিয়াখনত এতিয়া কেনেকুৱা বস্তু দিলে ভাল হয় বাৰু? বিয়া কাইলৈ নহয়
এতিয়া কাইলে, পৰহিলৈ অ। অঊ পৰহিলৈ। উম কেনেকুৱা মানে কাপোৰ চাপোৰ বিলাকো কমণে হয় ন বহুত
কাপোৰ মানে কি জাননে কাপোৰতটো চবৰে নিজৰ চইচতে পিন্ধে।
নিজৰ চইচ আৰু কি ব্যৱহাৰ কৰাব মানে কৰিব পৰা বস্তু হ'লে ভাল লাগে। ন হয়নে নহয় প্ৰায় উ সেইটোৱে প্ৰায় কি কৰে বস্তুবোৰ দিয়ে নিমিলে তেনেকেই পেলাই থয় সেই তেনেকুৱা। গতিকে মানে এনেকুৱা কিবা এটা বস্তু দিব লাগে যিটো মানে ধৰা মেমৰি আৰু এটা সেইটো দেখিলেই মানে মনত লৈ আহে আৰু
তাকে কেনেকুৱা মানে বস্তু দিলে ভাল হয় বাৰু?
কেনেকুৱা মানে এ উম উঠেই উঠেই এই ফটো ফ্ৰেম বহুত ভালৰো আছে। ফটো ফ্ৰেম যে মানে মানে
এনে মানে উম এনে মানে ভাবিছিলো তেওঁলোক দুইগৰাকীৰে দৰা কইনাৰে ফটো যদি মানে পাই পেলাই হেৰি মানে প্ৰিণ্ট কৰি পেলাই ধুনীয়াকে এটা উহ মানে এটা লিখি দিব পাৰ কে অ', বনাই দিব পাৰি বুলি ভাবিছ কিন্তু মানে তেওঁলোকে মানে বিয়াৰ আগত তেনেকুৱা শ্বুট নকৰিলে মানে ফটো শ্বুত সেইকাৰণে মানে ফটো নাপালোঁ। এনেই আৰু ফটো এখন দিব ভাল সেইকাৰণে মানে কি কৰিলে ভাল হয়।
উম, উম।
সেইটোয়ে ভাবি আছো। আছো এতিয়া ভাবিয়ে পাৰ পোৱা নাই। কি দিওঁ এনে উম, বিচনা হেৰি দিলে কেনেকুৱা হয় কভাৰ অ'।
অ', ব্যৱহাৰ কৰিব লাগি থাকে লাগি থাকে সেয়াও লাগি থাকে। অ'ৰা এটা কথা কওঁ শুনা মই। এ আজিকালি দেখোন ল'ৰা উহ, বিয়াটো দেখোন এই যে, হেৰি কি কয় ডিনাৰ ছেট নহয় বাৰু এ, টিছেট হওঁক হেৰি ছেট হওঁক ল'ৰা বিয়াতটো দিয়েটো। তাৰ মানে কিয় কৈছো ব্যৱহাৰ কৰিব যেতিয়া আৰু দিয়ে মানে। ভাল হেৰিত, তেনেকুৱা। সেইটো ক, মই সেই তোৰ অৰ্থত হে কৈছো মানে। বিচনাৰ কভাৰ বা তেনেকুৱা। অ', এটা বস্তু দিব পাৰা কিন্তু ব্যৱহাৰ কৰিব, তাৰমানে ভাল ব্ৰেণ্ডৰ আৰু। এই টেবুল ফ্লাস্ক, যিটো। সেইটোও দিব পাৰা কিন্তু। মই এবাৰ দিছোঁয়েই তেনেকে বাইদেউ এগৰাকীৰ ল'ৰাটো। থাৰ্মোষ্টীলটোতো অ', থাৰ্মষ্টিলৰে থাৰ্মোষ্টীলৰ বেয়া নহয়। তেনেকুৱাও থাৰ্মোষ্টীলৰো আছে। তাৰে যিকিতা, ফ্লাস্ক কিতা যে থাৰ্মোষ্টীলৰ, সেয়া টেবুল ফ্লাস্ক চাহ-তাহ আৰু গৰম হৈ থকা চাহ-তাহ যে, সেইটো। তেনেকুৱা দিব পাৰা, আৰু, লৈ যাব পাৰে। আৰু এটা সৰু বস্তু দিব পাৰা, কিবা আৰু এটা বস্তু দিব পাৰ কিন্তু সৰু পায়, সেইটো দেই। সেইটো সৰু বিলাকৰ দাম বেছিহে কিন্তু। এই যে, উম, কেটলি যে, ৱা মানে টি-কেটলি যে, অ', ডাঙৰটো নহয়। যে এটা সৰু পাই সৰুটো কিন্তু দাম বহুত। বেছি এইটোতকে গম পাইছানে, কিন্তু সেইটো বহুত ভাল বস্তুটো। অ', অ', তেনেকুৱা, নহয় ষ্টিলৰ থাকে, ষ্টিলো থাকে। উম, ষ্টিলো থাকে। সৰু কিন্তু, বৰ দেখিবলৈ কিবা বৰ আৰু একদম মানে, আহ, তেনেকুৱা দিব পাৰা কিন্তু। এ থাউজেনৰ ওপৰত যাব নেকি, সেইটো চাগে অনুুমান।
অ', তেনেকুৱাই হ'ব আৰু অ',
মই মানে সেই ভাবিছো এহেজাৰ বাৰশৰ ভিতৰতে দিয়া পা কথা ভাবিছোঁ আৰু কিবা এটা ভাল এটা দিলে উম কাৰণ ভাল কটনৰ ভাল ভাল কটনৰ আপোনাৰ বেডশ্বিট দিবলৈওতো আ আপোনাৰ সেই হাজাৰৰ ভিতৰত ততে, পাব লাগিব ন তলত তো আৰুবিলাক মিক্স থাকে গতিকে মানে ডিমে যেতিয়া তেতিয়া বোলো ভাল এটাই দিওঁ
আৰু কাপোৰটোতকৈ তুমি এইটোোৱে বেছি ভাল পাবা মই হে হ দিছিলো তেনেকে বাইদেউ ী সেয়ওে এজাৰ ন কিমান লৈছিলে টেবুল ফ্ল্ কৰো তাৰ মানে বহুত সময় চাহ তাহ বাকি থৈ দিব পৰা তেনেকুৱা সিহঁত ন তেনেকে এতিয়া
মানে দিলে মানে নহয় ব্যৱহাৰ কৰিব পৰা দিব লাগে এনেই কৰি থকা মানে ধৰক বিয়াই বিয়াই উম কিছুমান ঠাই নহয় বিয়াই বেয়া দি থাকে যে মানে আপোনাৰ দিলে মই বেলেগৰ বিয়াত দিলো বেলেগে বেলেগৰ পেজেন পেকীং ভুলেই মানে সেইটো আৰু উম
সেইটো বেয়া লাগে কিন্তু এইটো মানে ধৰা উম ডাইনিং টেবুলত ধুনীয়াকৈ থৈ দিলে গৰম হৈ থাকিল কৰবালৈ গলে লৈ যাব পাৰা অ তে সেইটো এটা বনাব
আৰু এটা মই সিদিনাখন দেখা পালো আপুনি এনেই কিবা কিবি মোবাইলত চাই থাকোঁতে দেখা পালো আপোনাৰ বোৱা দেই বৈছে কোনোবা এগৰাকীয়ে তেওঁ মানে সেইটো তাহ হেৰি বিজ্ঞাপন দিছে আৰু হেৰি আপোনাৰ টেবুলৰ যে পাৰে টেবুলৰ হেৰি এই হেৰিকেইখন ভাত খোৱাৰ হেৰিত যে পাৰি দিয়ে যে
অ বুজিছো অ
হেৰিকেইখন সৰু সৰু টেবুল মেটকেইখন সেই তেনেকুৱা মানে আমাৰ অসমীয়া গিতা তাৰমানে যত কাপোৰ পূৰণ গৈছে ডাঙৰ ডাঙৰ মাজে অসমীয়া গছা যে ডিজাইন আমাৰ গছা ডিজাইন অ অ আমাৰ যে অসমীয়া গছা ডিজাইনটো যে উ গছা চাকী কি চিন্তা টো আৰু সেই তেনেকুৱা দি পেলাই মানে হেপাহ পা ডাঙৰ ডাঙৰ কে দিছে আৰু এটা মানে আজি কালি ধৰক সেইটো এই মানে ৰানাৰ বুলি কয় আৰু টেবুলৰ মাজত যে পানি থ দি দীঘলীয়াকে বোলে ন অ তেনেকুৱা আ সতে সেই ছ ছজনীয়া আৰু টেবুল মেট আৰু এখন ৰানাৰক সতে তেনেকুৱা মানে দিছে, বৰ ধুনীয়া লাগিছে মানে আমাৰ অসমীয়া যে ইমানখিনি আগবাঢ়িব পাৰিছে। দেখি পেলাই মানে বহুত ভাল লাগিছে মোৰ, অ' তেওঁ বৈছে গৈ পেলাই মানে কোনো, অৰ্ডাৰ বিচাৰিলে মানে ল'ব পাৰে বুলি কৈছে আৰু তেনেকেই মানে তেওঁ ব্যৱসায় ব্য্ৱসায়তটো আৰম্ভ কৰিছে মই মানে হঠাতে দেখিলো দেখি পেলাই মোৰ মানে ইমান ভাল লাগিলে মই বোলো এনেকুৱা দেখোন ল'বও পাৰি নিজেও ব্যয়ৱসায় ব্যৱহাৰ কৰিব। পাৰি আনকো দিব পাৰি ন! তাকেতো আমি ইমান বাহিৰৰ বস্তু বিলাক, কিনি থাকো।
কিয় নহয় প্লাষ্টিক লওঁ কিবা লওঁ আৰু জোতৰটো ভালেই লাগে জোতৰ চব বস্তু তুমি চাবা ন!
উম বহুত ভাল লাগে বেগ চেগ আৰম্ভ কৰি উম কষ্টও হয় দিয়কচোন যথেষ্ট খিনি এই তা দামটো দামটোও লয় দামটো ল'ব কিন্তু আমাৰ অসমীয়াৰ ন আৰু
অ', তুমি ভাল কথা ভাবিছা কিন্তু সেই তেনেকুৱা এটা তুমি চাব পাৰা নহ'লে অনলাইনে চাব পাৰা
অ', তাকে মই মানে হেৰিখন চাই থাকোঁতে স্ক্ৰীণশ্বট এটা ৰাখিলোঁ, ৰাখি পেলাই মই মানে কণ্টেক্টো কৰা নাই বাৰু মানে ভাবি আছোঁ। কি কৰিলে ভাল বা বা সময়মূৰত যদি তেওঁলোকৰ বিয়াখনলৈ আহি নাপালেও মই নি নিজৰ ঘৰৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰিম।
ময়ো ল'ব ৰাখিব লাগিব এটা তুমি লৈ লোৱা চোন আগে তাৰপিছত ন? ইমান কি অ', নম্বৰটো বা লিংকটো তেনে দিলেও উম ভাল লাগে। জোথৰ কিছুমান বস্তু বহুত ভাল লাগে।
বৰ ধুনীয়া লাগিছে। মানে দেখিয়ে ভাল লাগিছে। মানে সেউজীয়া ৰঙৰ এনেকে বৈছে আৰু গছা ডিজাইনটো ডাঙৰ
উম, উম।
গোটেই ফুলটো আছে আৰু। তাকে তাতে আৰু চাগে এই যোনখন ৰাণাৰ হ'ব, সেইখনত চাগে আপোনাৰ দহি গাঁঠিও দিব নহয় দুডাল
দহি গুঠি দিব চাবি, এইটো ৰাউণ্ডত ৰাউ মানে ঘূুৰণিয়া আছিল, নে চাৰিকোণীয়া আছিলে? বেট কেইটা যে।
চাৰি কোণীয়া, চাৰি কোণীয়া, চাৰি কোণীয়া আৰু ৰানাৰখন মানে আপোনাৰ দীঘলীয়া আৰু দীঘল মানে ছজনীয়া টেবুলত পাৰাকৈ মাজত যে থই যেয়
বুজিছো।
উম।
উম। তুমি কওঁতে মই ভাবিছো, মানে অনুমান কৰি লৈছো আৰু কেনেকুৱা ভাল লাগিব মানে সঁচাকে।
তাকে। তেনেকুৱাও পাৰি ন? আজিকালি দিব।
কিয় নোৱাৰিম, ভালহে পাব ন? তেনেকুৱা যেতিয়া আনকমন বস্তু দেখিব আৰু যিহেতু বস্তুতটো ভাল, নিজৰ আমাৰ অ', আমাৰ নিজৰ এটা উৎপাদন ন? কিয় বেয়া পাব বাৰু।
তাকে। ভালেই হ'ব তাকে মই তেতিয়া ভালে অ'- এতিয়া ফোনটো তেওঁলোকৰ নম্বৰটো বিচাৰিব লাগিব হ'ল মানেদিন হ'ল মই পোৱাও দিন হ'ল, মানে ফটোখন মাৰি ৰাখিলোঁ তাৰ এতিয়া আকৌ বিচাৰিব লাগিব মোবাইলটোত ক'ত থ'লোঁ মানে কোনখিনিত সোমাই আছে তলতে মানে আৰু খুছৰি খুছৰি উলিয়াব। লাগিব ন দিন হৈ গ'লতো আছেইনে, নে দিলীতে হ'ল!
তুমি তে- এ হেৰিতটো দেখিছা মোবাইলত। দেখিছা ন?
অ', মোবাইলতে দেখি মানে মই মানে স্কিনচত এটা ৰাখিলো, ৰাখি পেলাই এতিয়া সেইটো আপুনি ভালেই হ'ল, দে মোৰ ভাল আইডিয়া এটা দিলে মই তাত কাম কৰোঁ দিয়ক মই সেত টো বিচাৰো বিচাৰি তেওঁলোকক ফোন এটা কৰো। উম, উম ঠিক আছে বাৰু দিয়ক।
তাৰ পিছতে মোকো দিবা হা ঠিক আছে, ঠিক আছে অ।